অঁ।
হেল্ল',
কি কৰি আছা?
এ মই আছো তই এ মাৰ লগত আছো এ এক্সাৰচাইজ কৰি আছে মায়ে তাকে এনেই এনেকে চাই আছো অ তই কোনদিনা আহি।
হা।
তই কোনদিনা আহিবি এ।
অ', মই যাম ৰ ৰবিবাৰ মানে
ৰবিবাৰ মানে?
উম।
অ', কি কৰি আছে চবে সৰুৱ বহাত কি কৰিছে।
আছে এনেই ইিহঁতে ভিতাৰত মই এনেই বাহিৰত আছোঁ ৰ
উহ এহে কিবা খালি নে নাই, চাহ-তাহ।
অ' চাহ-তাহ খালো ৰ'হ, খাই এনে বাহিৰতে আছো।
কিহেদি খালি?
এনেকে বিস্কুট চানা কিবা-কিবি দি খালো অলপ।
অ' ডাঙৰ বাবু কি কৰচি?
সি অলাগেচি অলপ।
মামা?
মামাও ওলাই গিছি ৰ'হ কৰোৱা
অ' ঠিকেই আছে দে, মামী?
মামী আছে, এনেই ভাত বনাবা গৈছি।
অ' ভাত ভাত বনাবা গেলে।
অ' গেল ৰ'হ।
কি বনাব বোলে আজি?
এ মাছৰ আঞ্জাও বনাব বোলে।
হয় নেকি?
টেঙাই দি।
অ'।
উম।
ঠিকে আছে দে, অ' সেই কিবা আছিল, অ' আইতা ভালে আছে?
অ' আছে ৰ'হ ভালেই আছে। অ' তই বোলে কালি বহুত তাকে খাই গৈছিলি।
অ' গৈছিলো বাৰু এ তাই তাইৰ বাৰ্থডে আহি আছে না।
অ'।
সেইকাৰণে বাৰ্থডে কিমানত? তেৰ তাৰিখ মানে বাৰ্থডে ৰবিবাৰে আকৌ বোলে পৰীক্ষা আছে। দূৰত পৰছি, তাকে দূৰত পৰলি এটা আকৌ তাৰলেকে মই নাযাওঁ ৰ'হ, দাদাকে যাব চাগে।
উম, হ'ব ৰ'হ তাই তই দেখোন কাপোৰ কিনি দিম বুলি কৈছিলি, দিলি নে কি?
তাকেটো কালি গেলো যাই যাই তেনে তাতে তাইক ক'লে কিবা কিবা আনৰ কালি কিবা সেই সেই লাগে, মই চিন নাপাৰোচোন এগিলা।
উম।
তাৰেপিছত গেলো সেইটো নাপালো, নাপত তে কলো যি বাৰু বেলেগ ভাল লাগে ল মোৰো সময় নাই, মই যাওঁ দেৰি হ'ব।
উম।
সেনেকে কৈ গেলো ফুৰলো অলপমান বজাৰগিলাক ঘূৰি চুৰি কেনে পিছত ললাক জীন্ছৰ লংপেণ্ট এটা টপ এটা, তাৰে পিছত আৰু চেণ্ডেল একযোৰ ল'লা।
কি চেণ্ডেল?
এ কিবা হিল হিল চেণ্ডেল বগা তোৰ যে একযোৰ আছিল। এনে আমাৰ কালি কেইটাইটো শিল, তাৰপিছত আনিল আানি কেনেবোৰ পেণ্টো বোলে টান হ'ল।
অহ'।
টান টানতে সেই আৰু আমি কেতিয়াবা যাম বুলি কৈছিলি তাক সোধাই নাই ৰখি দে অলপ সময়
অ' কিমানৰ আনছিল বা পেণ্টো তাইৰ।
হা
পেণ্টো বা কিমান নাম্বাৰৰ আনিছিল কঁকাল
আঠাইশ ত্ৰিশ মানৰে আনিছিল নেকি?
অ'।
ইমান মানৰে আনিছিল চাগে টান হৈছি তাৰপিছত এতিয়া অলপ ফিৰাই কিনে আজি আনিচি এতিয়া আৰু বোলে টান হৈছে, তাই বোলে কঁকাল খনি এতিয়া ত্ৰিশৰো নহয় বত্ৰিশৰো নহয় এইফালে তাৰ যদি ছয়ত্ৰিশৰ আনে তেতিয়া হলি বোলে আকৌ বেছি ডাঙৰ হৈ যায় মানে নিমিলে
উম অ অলপমান লাগাতকে ডাঙৰ আনলিও কথা নাই বেল মাৰবা পাৰব
অ
টান হোৱাতকে
অ
ঠিকে আছে দে
অ তই এই ককাহঁতৰ তাৰ গিছিল না নাই বাকী চবৰ তাতে
অ গৈছিলো ৰ চবকে একবাৰ একবাৰ
গৈছিলি
উম
অ চবত তাতে যাবি নহলে আৰু বেয়া পাব না
গৈছিলতো চবৰে ঘৰত একবাৰ একবাৰ
অ
অ কালিয়ে আৰু এক ঘৰত তাতে ভাত খাব মাতছি
হয় নেকি
উম
উম যাবি ভাত খাবা আৰু আৰু কথাটো কই লবি তই যি সেই পাৰ মাংস আৰু সেই নাখা ছাগলী মাংস নাখা ব্ৰইলাৰ খাম বুলি কবি
অ এ ইয়াতে কতো ব্ৰইলাৰ নচলেয়ে চবতে ছাগলী মাংস
সেইকাৰণে তঁহতে আৰু ছাগলী আৰু পাৰই চলে না মানে ঘৰৰে হাঁহ পাৰ মাৰে মাৰি কিনে সেইয়ে খায়
তাকেতো
উম
আৰু কণীও খায় সিহঁতে লোকেল কণী খায়
বাকী সেই ঢুকোৱা মামিৰ ঠাইত গৈছিলি নে নাই মা মামাটোৰ খবৰ লবা হোম-হোম-হোম, হা',
গৈছিলোঁ এ',
কি কৰলা?
কি ক'ব? একো কোৱা নাই',
উম-হোম, একো কোৱা নাই?
নাই',
আমাৰ খবৰ - চবৰ সোধা নাই?
নাই',
কি - কি খবৰ সোধা নাইয়ে?
কি খবৰ শুধবো আৰু?
খবৰ সোধবা লাগে, আমি ভালে আছোঁ না নাই?
উমমমম, জনাই দেই, লাজ পালোঁ',
অ', - সোধা নাই?
নাই',
ঠিকে আছে দে, অ', তই কি এতিয়া আইতাহঁতৰ লগত আহিবি না, না কি একলাই আহিবি?
এই', - একলাই যাম কিজানি তই সিহঁতে যদি নাযায় ৰবিবাৰে',
সেনতে যদি নাযায় ৰবিবাৰে একলায়ে আহিবি?
অহ',
অহ', ঠিকে আছে দে, এনে পথাৰ - চথাৰৰ ফালে ঘূৰবা গিছিলি না?
এই যাৱাই নাই ৰ, যাম হে',
এতিয়াচোন ধান ৰোৱা বতৰ, ধান ৰোৱা বতৰত ফ', তাতে ফটো - চটো উঠফা লাগি যায় কিনে',
উম', হে ৰুইয়ে আছোঁ ৰ',
ৰুইয়ে আছিল নিকি?
উম',
ফটো - চটো নামাৰলি',
আহ', - এই', ৰাতি - ৰাতি যাও না ৰোবা, ইমান ৰ'দ দুপৰীয়া',
উম', -ও', ৰাতি - ৰাতি ৰুবা যাবি, দিনত ৰ'দ কাৰণে?
উম', - উম',
অ', ঠিকে আছে দে',
শিলতে',
হুমহুমহুম', ঠিকে আছে',
উম',
এনকে মানে গৰমৰ বন্ধতটো ভালে গেল তোৰ?
অ', ভালে গেল, কি কৰিবি আৰু',
মামাহঁতৰ গাঁৱত ঘূৰবা পাইছা, ফুৰবা পাইছা',
ইয়াতো ধান ৰোৱা পাইছোঁ ৰাতি - ৰাতি',
অহ', ধান ৰোৱা পাইছা হয়ঔ', তাতে আৰু মা আৰু মই আৰু এতে একলা একলাই বৰিং হৈ আছোঁ, ক'তনো যাবি?
তহঁতেও আহ',
আমিও যামে ৰ, এই ঘৰৰ কাম কৰি আছে ঘৰৰ কাম - কাম খিনি হ'লে মা আৰু মইও যামে ৰ',
অ', গম পাওঁ দেই, কাম কৰি থাকা বুলি মইও',
কাম ক'ত থাকোঁ বুলি গম পাৱা নেকি?
অহ', এই মইনো কেইদিন হ'ল, দুদিন এ', হ'ল আহা',
নহয় এই এই এই দুদিনটো কাম খতম হ'বও পাৰা নাই সেনকেও ভাববা পাৰা তই সেইকাৰণেও কৈছোঁ দে তোক
অহ, অ
অ সেইকাৰণে মই মিস্ত্ৰী কেইটাক বহুত ফাষ্ট তজি জললি কৰে আজি পাছ আধা হৈয়ে গ'ল গ আৰু
অ তাকেটো অঔ ভাত চাত বনালি?
ভাত চাত মাই বনাব যোৱা নাই ৰ' এক্সাৰচাইজ কৰি আছে এ কি বা কৰে এতিয়া?
কি বনাব?
কি কি বনাব মানে এ খাহী মাংস অলপ আনিছিলো।
অহ।
খাহী মাংস অলপ
অ।
তাৰপিছত অলপ মানে আনলো দে আঢ়ৈশ টকা মান আনছো।
অ ঠিকে আছে দেতে।
তাকে বোলে সিখিনি বোলে বনাব জোল বনাব।
উম।
তাৰে পিছত আৰু তিহ তিহৰ চিহৰ অলপমান চালাড বনাব।
অ' ঠিকে আছে দে।
অহ এই দিনত ৰঙালাউ টোও কাটি আনিছিল। তাতে ৰঙ ৰঙালাউ টোও এতিয়া কি বা বনাই ৰঙালাউ এটা যে হৈছিলে।
অ' অহ।
ৰঙালাউ টোও আজি নবনাই চাগে এইটো কালিয়ে বনাব চাগে আজি আৰু ছাগলী মাংস খাম না।
ঠিকে আছে দে খা।
সেই সেইকাৰণে তোৰ তোৰ তোৰ আজি ক'ত খানা?
ক'ত শুব মামা তাত তাতে?
অ' কি আনিছিল আজি মামাই?
মামাইও আজি পাৰা মাচি ৰ'।
তই দেখোন পাৰ নাখায়ে।
নাখালেও বনাইছি আৰু জোল খাম।
অ পাৰ নাখাও জোল খাবি।
উম।
দে দে ঠিকে আছে দে মানে মামাহঁতৰ স্কুল চিস্কুল বন্ধ দিছি না না? সকলোৰে এক্সত্ৰা ক্লাছ চলি আছে।
আহ
চলা নাই?
কি?
এক্সত্ৰা ক্লাছ?
কোনি?
মামাহঁতৰ।
এইবাৰ কৰা নাই ৰ, তাপা খানা একো হেৰী মেকুৰী আহিছি।
পাথা মেকুৰী আহিছি, এ নিবা আহিছি হপায় দে।
অহ।
পলালি নেকি?
অ।
কিয়া।
এ ভয়তে
অ', ভয়তে পলালি।
মো এইবাৰ তইয়ে এইবাৰ তইয়ে আহিবি বাহিৰত।
অলপ দূৰত যা।
নাযাওঁ আৰু।
কিয়া?
এনে।
একো নহয় যা।
অ'।
পাৰ মাংস খাবি ভালেই হ'ব দেই তন্তে পাৰ আমি ছাগলী আৰু কুনি পাই আৰু হয় না নহয়।
উম।
এতিয়া বাৰ্থডেৰ আগে আগে আহবি বৌৰেৰ।
অ', যাম ৰ।
সোমবাৰে বাৰ দে।
উম।
উ একলাই আহিবি আহি আহি কেনে জালুকবাৰীত নামবি তাৰে পৰাই গাড়ীত গুচি আইভি আৰু এইখিনি বশিষ্ঠ চাৰিআলী লাগি।
অ', পাৰিম ৰ।
পাৰবি না দেচোন পাৰবি মই ন আৰু কি শিকাবা লাগে।
অহ
পাৰবি‌না।
তাকেইতো নৰাৰ কথাই আহি নপৰে।
অ'।
উম উম।
ঠিকে আছে দেই।
উম।
এনে ডাঙৰ দাদাৰে ঘূৰাবা চূৰাবা নিলাক না নাই।
উম, লিলাকখ ভূটান চূটান ফুৰি আহিলোঁ।
ব ভূটান চুটান ফুৰি আহিলি।
উম।
উম, ঠিকে আছে দে।
উম।
ফুৰবা চুৰবা যাবা লাগে গৰমৰ বন্ধত নখেলি কেতিয়া ফুৰবি।
তাকেতো ফুৰি চুৰি।
উম, ভৰি চৰি বিষয় নাই ফুৰি ফুৰি। ফুৰি ফুৰি ভূৰি চৰি বিষাও নাই।
নাই।
অ'।
এখিনি ফুৰাতে আৰু ঘৰি বিষাব না।
দে ফপে।
উম।
অলপমান এনকে অলে চলোই গেলি ভাল ঘৰটোত সোমে থকাতকে।
সেইটো এ মাকৰ একদিন লৈ আহিবি মাকৰ একদিন লৈ আহিবা লাগিব একে লগে।
তেতিয়া হ'লে মানে মি্ত্ৰীৰ লগত এটা জোগালি লগত থাকিলে কি হ'ব এনেকে অলপমান ফুৰিব - চুুৰিব যাবা লাগে।
অ তাকেতো কি কৰিবি আৰু কপাল ফুটা কপাল।
তাকেতো এনেই আম কপাল আৰু আনচা চবুৰে নক
নাখেৰে তো কি কৰিব আৰু ৰ ৰ। দে দে দে।